ঐ কোৱা, কি খবৰ?
আছো, আছো ভালে আছো।
অ'।
অ, কোৱা।
কি কৰি আছে এতিয়া?
আছো, আছো এনেই আছো।
ক'ত আছে এতিয়া ক'ত?
মইতো এতিয়া মানে তোমাৰ অ, বাহিৰতে ৰবা চেটেল হলো তোমাৰ।
বাহিৰত চেটেল হলা গে?
অ, মানে অলপ জব চপ মানে হৈ গ'ল না, আমাৰ জব চব লাগি গ'ল।
ক'ত, ক'ত?
মোৰ লাগিল তোমাৰ সেই ৰবা এই কি কয় এল এন টি এ লাগিল।
অ। অ।
উম, যিহেতু মই মানে চিভিলত সে তোমাৰ গ্ৰেট একজাম দিছিলো।
অ, তুমি গ্ৰেড একজাম দিছিলা নেকি?
উম, দিছিলো তোমাৰ আৰু সেই মানে তোমাৰ এবছৰ হ'লা আৰু মানে মোৰ চা-
অ, হয়, হয় আচ্ছা, আচ্ছা।
বাকী তোমাৰ কি হ'ল আৰু তুমি কি কৰি আছা এতিয়া?
ভাই মইয়ো চেটেল হ'লো আৰু।
ক'ত হ'লা তুমি?
ডুবাইত।
অ, ডুবাইত হ'লা নেকি?
অ।
অ বঢ়িয়া বঢ়িয়া। মইয়ো তোমাৰ সেই কি কয় তোমাৰ সেই ছিংগাপুৰত হ'লো তোমাৰ।
ছিংগাপুৰত?
অ ছিংগাপুৰ।
অ ছিংগাপুৰত হ'লা তুমি চেটাৰ? অ মই মানে এতিয়া মানে চেলাৰী মানে এক লাখ চল্লিশ হাজাৰ মান - দি আছে, অ আগতে আগত- তে মানে মোৰতো এতিয়া দুই বছৰ মান হ'ল, আগতে মানে মোক আশী হাজাৰ মান দি আছিল।
সেইটোৱে
উম উম উম।
বাকী আৰু কোৱা।
আৰু চলি আছে এনেই, মোৰতো ছোৱালী হ'ল না মোৰ।
অ হ'ল নেকি?
অ।
ভালে আছে দিয়াতে। কি মানে কে- কেই বছৰ হ'ল তোমাৰ সেই মানে বছৰ হল নে মাহে হৈছে তোমাৰ ছোৱালি জৰ?
তো মাহ হৈছে।
কিমান মাহ হল?
আহ ছয়মাহ মান হ'ল এতিয়া।
চ এমাহ মান হ'লে নে। নজৰা নাই দেখোন তুমি মোক। নচলাও না দেখন তুমি মোকে হে ইমান দিন হৈ গ'ল।
এ কি ক'ম ভাই ইয়াতে ইমান বিজি আছিলোঁ না মই। কামত পুৰাই এক দিনো মানে ছুটি নেদে ইয়াতে।
অ হয় নেকি।
অ খালি কাম খালি কাম ৰবিবাৰতো কাম খালি। একবাৰো যে মানে এটা চিফ। টত মানে আমাক শান্তি ঘৰলৈ বহিবলৈ দিব সেইটোও নাই। দুপৰীয়া চিপ। টো লাগেই ৰাতিপুৱা চিফটো লাগে আৰু ৰাতি চিফটো লাগে। অ চব কৰি আছোঁ মইতো এতিয়া মানে অভাৰটাইম কৰি আছোঁ না। অভাৰটাইম কৰিলে যে মই বেছি পাওঁ। একলে এক লাখ ষাঠি মান দে অভাৰটাইম কৰিলে বিশ হাজাৰ মান এক্সট্ৰা।
এতিয়া। এ ভালে তোমাৰ দেখোন দৰমাহাতো ভালেই আৰু।
অ।
হয় নেকি মানে তুমি কিহত মানে জব জবতটো মানে কিহত ললা।
তাতে মানে এ এটা ষ্টীলৰ কোম্পানী আছে।
আচ্ছা।
অ।
উম।
জুনিয়াৰ ইঞ্জিনিয়াৰ।
অ জুনিয়াৰ ইঞ্জিনিয়াৰ লৈক মানে।
অ।
আচ্ছা।
এতিয়া মানে মোৰ বেছি বছৰ হোৱা নাই না দুই বছৰ মানে হ'ল।
অ মোৰো মানে এবছৰ মান দেৰ বছৰ মান হ'লে আৰু তোমাৰ। উম।
এইটোৱে কথা ভাই জিন্দগীটো ভাল ভালে খিনি চলি আছে আৰু।
ঠিকে আছে তুমি মানে আউট অফ কানট্ৰি তুমি গৈছা জ। কৰিব লাইক বত। কষ্টও হৈছিল তোমাৰ চাগে ইমান ভাল লাইফ জীয়াবৰ কাৰণে লাইক হয়ে নহয়।
সেইটোৱে মানে ইয়াতে মই। ইয়াতে মই মোৰ ইয়াতে মানে ভাৰতত মোৰ আশা নাই সেই কাৰণে মই বাহিৰত গৈছোঁ।
হয় নেকি?
অ'।
এ একো নাই আৰু মানে ভালকে আছা আৰু ফেমিলি চলাই আছা আৰু ভালকে সেইটোয়ে আৰু মানে ডাঙৰ কথা।
অ'। আৰু ইয়াতে কি জান ভাই ইয়াতে মানে এটা চা-চাকৰিৰ কাৰণে। চল্লিশ লাখ পঞ্চাশ লাখ এপ্লাই কৰে। কেনেকে হ'ব?
হ'ব আৰু মানে যাই। যি মানে ভালকে কৰে আৰু সিহঁতৰ কাৰণে ঠিকে আছে আৰু।
সেইকাৰ সেইকাৰণে মই বাহিৰতে এপ্লাই কৰিছোঁ পাইছোঁ আৰু ইয়াতে। আহ এইটোৱে মানে দুই তিনি লাখ মান গ'ল মোৰ। কিন্তু পালো তো সেইটো ডাঙৰ কথা।
সেইটোৱে সেইটোৱে সেইটোৱে পালা সেইটোৱে ডাঙৰ কথা আৰু।
দুই তিনি লাখ কি হয় এতিয়াতো মই কিমান ভাল কৰি কামাই আছোঁ। সেইটোতো দুই তিনি লাখটো এতিয়া মোৰ কাৰণে কিছু নাই সেই কাৰণে।
হয় নেকি? এ সেইটোয়ে আৰু মানে এতিয়া চব আমি চব লগৰ কেইটা চব মানে সেই বেলেগ বেলেগ হৈ গ'লো না, লগ ধৰাও নহয় আমাৰ লগৰ কেইটাৰ লগত।
আগতে ভাল আছিল যেতিয়া আমি কলেজত আছিলোঁ।
সেইটোয়ে নাই কলেজৰ লাইফতটো লাইক মানে বহুত ভাল আছিলোঁ কলেজৰ জীৱন। আমি কি কিমান এনজয় কৰিছোঁ। ত এই কয় হষ্টেলত কিমান এতিয়া মানে চব আৰু বেলেগ বেলেগ হৈ গলোঁ আৰু হয় নে নহয়? সেইটোৱে মানে কাৰো লগত ইমান ফোন চনো নহয় আৰু চবৰে মানে নিজৰ নিজৰ জীৱনত ব্যস্ত আৰু বুজিছা?
ময়ো ভাবিছোঁ যে তুমি কৰিছা কল কি হ'ল।
নহয় মানে মই মানে এনে আৰু তোমাৰ আজি ব সোনকালে ছুটি পালো। তে মানে মই সেই তোমাৰ কি কয় ফটো কেইটা চাই আছিলোঁ মবাইলত হা।
আচ্ছা আচ্ছা।
তেবে তোমাৰ ফটোটো চালো আৰু আমাৰ দুটাৰ একেলগে লো তোলা ফটোটো। ত' ভাবিছো এই ইয়াক মই অলপ ফোন কৰো ৰ' অলপ ম ফোন কৰো খবৰ পাতি লওঁ।
অ' মানে আজি মানে ফ্ৰী টাইম পাইছা?
অ' আজি ফ্ৰী টাইম পাইছো। সেইকাৰণে মই তোমাক আগ ভাবিলো অলপ ফোন চোন কৰো।
অ' হয় হয় এই সেইটোও মোকো লাগে ৰে ভাই, মোকো লাগে ভাই ফ্ৰি টাইমটো। উম, ইয়াতে মানে ৰাতি- পুৱা মই মানে সাতটাতে ওলাই যাওঁ। আৰু আহাতে আহাতে মই ৰাতি হৈ যায় দহটা বাজি যায়।
হয় নেকি?
উম।
একো নাই একো নাই হৈ যাব মানে। মই আৰু মোৰো মানে এই যে এইটো যে যোনটো কোম্পানীত মই গ'লো। ইয়াৰ আগৰো এটা কোম্পানী আছিল তোমাৰ গম পাইছা?
অ কোম্পানী চেঞ্জ কৰছা নেকি?
অ মানে মই কম্পানী চেঞ্জ কৰিছো, মানে ইয়াত আগৰে এটা কম্পানী আছিল তোমাৰ আই টি চেক্টৰে আছিল হা। তাতে মানে বছ বোৰ যোনটো ডাঙৰ মানে হেড। টো আছিল। সি মানে বহুত অ সি মানে বহুত মানে আমাক হে কৰিছিল আৰু মানে। বহুত কাম কৰাই অভাৰটাইম কাম কৰাই আৰু মানে মই তাতে থাকি থাকি তোমাৰ বিৰক্ত হৈ গৈছো। বুজিছা? অভাৰ টাইম নাপাওঁ এ অভ অভাৰ। টাইম কাম কৰাই থাকে। আৰু মানে ঘৰৰ কাৰণে মই ছুটি লৈ ছুটি নিদে আমাক এ বহুত প্ৰব্লেম আছিল আৰু গম পাইছা? সেইটোৱে আৰু আৰু আমাৰ চেলেৰিও বহুত কমকে আছিল। তোমাৰ মানে কিমান ত্ৰিৰিশ পঁয়ত্ৰিছ হাজাৰ টকাহে ত নচলে।
অ সেইটোতো কি হব এইটো ন ন নচলে ইয়াতে। ত্ৰিশ-চল্লিশ হাজাৰত একো নাই।
তে, সেইটোৱে মানে, মই মানে এ কি কয়, মই অ অ, হয়, কি কয় তোমাৰ, সেই ভাৰততে মই কাম কৰিছিলো সেইটো। কিন্তু এতিয়া মই চেইঞ্জ কৰি কিনে তোমাৰ, ইয়াতে মানে তাতে মানে সেই দিছিল তোমাৰ, মই ঘৰৰ পৰা কাম কৰিব পাৰো হা। যোনটো তোমাৰ এতিয়া, এতিয়া যোনটো কোম্পানী মই কাম কৰি আছো।
হয়, হয়।
তাতে কৈছিল মানে, মই অপচন দিছিল, তুমি ঘৰত কাম কৰিব পাৰা বহি কিনে, আৰু তুমি ইয়াতে আহি কিনে কাম কৰিব পাৰা। তাতে তাৰ পৰা মানে কৈছিল মানে যে, তুমি ঘৰত যদি কাম কৰা বহি কিনে মানে, সেই তোমাৰ লেপ টপত কাম কৰিব লাগে।
হয়, হয়, হয়।
অ, তাতে কৈছিল, তোমাৰ চেলেৰীটো অলপমান কম হ'ব। গম পাইছা! তাকো কম হ'ব মানে তোমাৰ হাণ্ড্ৰেডৰ মানে এশ ভিতৰত মানে, ত্ৰিশ পাৰ্চেণ্ট তোমাৰ ত্ৰিশ-চল্লিছ পাৰ্চেণ্ট এ, চেলেৰী তোমাৰ কম হ'ব, গম পাইছা!
ত্ৰিশ-চল্লিছ পাৰ্চেণ্ট!
অ, তে ভাবি চোৱা, তোমাৰ কিমান কম হৈছে, হয় নে নহয়! আমাৰ চলিব লাগাই নহয় না! তে, সেইকাৰণে মই ভাবিলো সেইটোৱেতো, মই সেইকাৰণে ভাবিলো আৰু, এই হ'ব আৰু মই ফেমিলি কেইটাক লৈ কিনে মানে চব-চবকে মানে মা দেউতা, ৱাইফ যিমান আছে চবকে মানে লৈ চবকে লৈ মানে ইয়াতে আৰু ছেটেল হৈ গ'লো আৰু ধুনীয়াকে, মানে গম পাইছা! আছে মানে, আমাৰ কোম্পানীৰ কোৱাৰ্টাৰ আছে মানে, তোমাৰ হে দিয়ে ঘৰ-চৰ। মানে বহুত ভাল আৰু গম পাইছা, একদম মানে বহুত ভাল, মই মানে ভাবাই নাছিলো যে, এনেকুৱা ৰুম পাম মই বুজিছা!
অ, আচ্ছা, আচ্ছা! অ, হয়, হয়, এইবাৰ বেলেগ দেসত গৈছা না। সেই কাৰণে মানে ৰুম-চুমও মানে বেলেগ-বেলেগ লাগে।
অ, সেইটোয়ে মানে, তাতে আৰু আহিলো, এতিয়া চবে মানে ভাল আৰু ভাল এটা জীৱন জীয়াই, মোৰ ইয়াতে তোমাৰ ফৰ বি এইচ কে ৰুম আছে।
ফৰ বি এইচ কে, অ, অ।
ভালে আৰু তোমাৰ বুজিছা! চবৰে এটা নিজৰ-নিজৰ তোমাৰ হে আছে গম পাইছা! মানে একো অসুবি নিজৰ-নিজৰ ৰুম আছে। আছে আৰু গম পাইছা, অ, মানে চবৰে আৰু একো অসুবিধা পোৱা নাই আৰু, গম পাইছা!
আচ্ছা!
আমিও মানে সেই দুখ চাই আছো, ৰ'বা মানে, আমাৰো কিমান আগত ঘৰে নাছিল। আমি বেৰা ঘৰত থকা মানুহকেইটাই এইটো চাইছো আমাৰ আমাৰ মা-দেউতা চাইছে, এইটো বস্তুটো মানে আমাৰ ওপৰত বহুত এটা হেই কৰিছে গম পাইছা, মানে ভাল পাইছে আৰু বহুত ভাল পাইছে আৰু গম পাইছা। আৰু তেওঁ মানে সেই তোমাৰ, বাহিৰৰ দেশত যোৱা নাই, দেশত যাই কিনে এটা নতুন এ, অনুভৱ কৰিছে।
হেইটোৱে, হেইটোৱে।
উম। তেওঁলোকে মানে এতিয়া বহুত মানে একদম ভাল জীৱন জীয়াই আছে, একো মানে মই, মই নিজৰ মতে আৰু একো বস্তুৰ কমি হ'ব দিয়া নাই হা, যি খোজে তাকে দিও আৰু।
হেইটোৱে কথা। বাবা-মায়ে ক'ব না! আজি আম আমাৰ বেটাই ভাল কাম কৰিছে, এইটো।
উম।
উম।
বাকী তোমাৰ যোনটো ছোৱালীজনী হৈছে, তাৰ এবছৰ হ'ব। তে আমাক মাতিবা নে, নাই? তোমাৰ সেই
মাতিম মাতিম ভাই, বাৰ্থডে পাৰ্টিটো দিম কে মই। কিন্তু, ক'ত দিম মই সেইটোয়ে ভাবি আছো, ইয়াতে দিম না
তুমি এটা কাম কৰিব পাৰা, মানে এটা ডাঙৰ চাই মানে ৰেজৰ্ট এটা বুক কৰিব পাৰা আৰু পাৰিলে।
এ ডাঙৰ চাই ৰিজৰ্ট, কৰিলে পাৰিম মই, কিন্তু মই ভাবি আছো যে, ভাৰততে কৰিম নেকি, মোৰ ঘৰতে।
ঘৰতে কৰিবা নেকি?
অ, সেইটোৱে ভাবি আছো ঘৰত
কাৰণ, এই তোমাৰ যিমানেও আমাৰ পৰিয়ালকেইটা আছে, তেওঁ মানে ইমান সেই তোমাৰ আহিব নোৱাৰে পইচা-পাতি অলপ দিগদাৰ হৈ যায়, হয় নে নহয়? এতিয়া তুমি ডুবাইত থাকি আছা, চবৰ কাৰণে মানে, সেই সহজ নহয় না মানে।
সেইটোৱে আৰু খুৰা-খুৰিও আছে ইয়াতে।
উম। অ তুমি এটা কামে কৰা, তুমি ভাৰততে তুমি সেই কৰি ল'বা আৰু গম পাইছা।
অ, ভাৰততে ইয়াতে বাৰডে পাতি লম মই আহ
মাতিবা আৰু চবে লগৰ কেইটা মাতিবা আৰু বুজিছা।
এইটোৱে কথা আৰু ডাঙৰ কথাটো হ'ল যে, বছ টো ছুটি দিব নে নিদিব এক
এ দিব দিব তোমাৰ কিবা, একমাহ কাৰণেও নহয়, তোমাৰ এসপ্তাহ কাৰণে খুজিবা আৰু দিবা আৰু দিব তোমাক, কথা নাই এগ্লা বুজিছা, সুধিবা আৰু আমাৰ ছোৱালীৰ তুমি, তুমি এটা কাম কৰিবা তুমি নহলে না তুমি এটা কাম কৰিবা। তুমি বছক ডাইৰেক্ট সেইটো কথা কবা, যে বছ আমাৰ ছোঁ ছোৱালীৰ বাৰ্থডে আছে, আপোনাক ইনচাইটশ্যন দিছো, আহ আমাৰ ভাৰত তট মানে এইটো এ, বাৰ্থডেটো পাতিম তেতিয়া বছটো অলপ ভাবিব অহ সেই মা পিছে আৰু ছুটি দি দিও, আমিও যাও।
অ ভালে বুদ্ধি দিছা দেখোন।
অ এই খিনিতে তুমি কৰিব পাৰা।
অ হয় হয় দিয়া সেইটোহে কৰিম মই। এইটো মূৰতে নাহিল মোৰ।
ছ সেনেকে কৰিলে নতুবাত অলপ বছো ভাল পাব আৰু তোমাৰ বছ তোমাৰ বাৰ্থডেত এণ্ড কৰিব পাৰিব।
হয় হয় যি মোক ভাৰততেই ইনভিটেশ্যনটো দিছে মোক। তাৰ কাৰণে, অ ঠিকে কৈছা দেখোন।
অ তাৰ মানে সেইটোয়ে তোমাৰ জন্মদিনটো মানে আৰু অলপ ভাল হৈ যাব। যিহেতু তোমাৰ বছ আহিব, হয় নে নহয়? যিহেতু মানে, সেই তোমাৰ কোম্পানীৰ যোনটো চবতছে ডাঙৰ মানুহ আহিবছ। চবে মানে ভাল পাব আৰু বুজিছা।
হয়, হয়।
সেইটোৱে কৰিলে ব কৰিলে ভাল আৰু।
উম শুম।
এয়া সেইটোয়ে ক
চাও আৰু এতিয়াতো সাত মাহ মান চলি আছে এতিয়া চাও। আছে চাৰি-পাঁচ মাহ আৰু আছে। ভালকে কাম চাম কৰি লও ইয়াতে যি মানে, আমাৰ দিছে সেইটো মানে শেষ কৰি ধৰি। গুচি যাম ভাৰততে, একমাহ কাৰণে নহয়। যিমান মান দিন দিব ছুটি। ছুটি ল'ম আৰু যাম মই অ' আকৌ আ